হেল্ল' আহ
কোৱা এ আছো এনে গা পা ধুই পেলাই এতিয়া অলপ এনেই ফেনত তলত বহি পেলাই অলপ লিচু খাই আছো
গৰমত এতিয়া আৰু মইয়ো এই গা চা ধুই ফেনৰ তলতে বহি আছো ইমান গৰম আজি
গৰম গৰম অ মই তাতে এ গা ধুই পেলাই ফেনৰ তলত বহি আজিত মানে চেম্পু কৰিলো তোমাৰ মূৰটোও ভাবি আছিলে এতিয়া গৰম দিন কেইটা অ আৰু এই গৰম দিনকেইটা এটা হ'লহে অশান্তি আৰু
অ
অ তাৰপা সেইয়াই আৰু একে ৰ'দডালো ওলাইছে আজি
বা আজিতো ৰাতিপুৱাৰ পৰা একে দুপৰীয়া দিয়াৰ নিচিনা দিছে ৰাতিপুৱা হোৱা নাই আৰু
অ তাকে এতিয়াতো আৰু হেৰি কৰিব পাই আকৌ ৰদ দিলে তোমাৰ ৰা দিলে বৰষুণো দিব পাৰে
বৰষুণ দিলেতো ভালেই অ অলপ ঠাণ্ডা পৰিব
সেইয়াই অ বাকী ভাত পানী খালা নে ন ব খাবা হে
চ মাইে তোমালোকৰ হল
কি বনাইছে আজি
সেয়া ভাত দালি ভাজি আৰু দিম তোমালোকৈ
আমাৰ পনীৰ বনাইছা উ মানে বনাব আৰু সেই কত তানে মই আকৌ পনীৰটো মানে কি আৰু মাক মাক কৈছো মোৰ কাঢ়ি নালাগে কাঢ়ীটো মানে খায়ে থাকো আজি মানে কি কৰে এক্সট্ৰা কে মানে পিছে পিচফা যে ভাজি খাই ফ্ৰাই টো মই সেইটো মানে বহুত দিন খোৱা নাই মই মানে সেইটো তোমাৰ সুদায়ও খাব পাৰো সেইটো মানে মই মোৰ মানে তোমাৰ মাছ মাংস মই ই ভাল নাপাও মাছতো একে ন খাওঁৱেই মাংস মাছটো মানে তোমাৰ সৰুতো খাওঁ আৰু সৰু সৰুটো যে এ সেইটো খাওঁ বাকী ডাঙৰ তেনেকে খোৱা নহয় কিন্তু মোৰ তোমাৰ হেৰি খোৱা হয় এতিয়া অ মাটনটো তেনেকে নাথে মাটনটো মানে খাব নোৱাৰো কিন্তু এনে জোলটো খাও দেই জোলটো খাও অ মৌ সে তুমি মোৰ নিচিনা মই সেই জোল আৰু আলু খাওঁ তাৰ পৰা এনে জোলটো খোৱা হয় যদিও মানে দুপিছ তাৰ ওপৰ মই নোৱাৰো খাব
ময়ো দুপিচ বা তিনি পিচ তাৰ ওপৰত নোৱাৰো খাবো।
কিন্তু মই পনীৰটো মানে মই বহুত ভাল পাওঁ। মইটো খ খাই দিব, মই সুদাই যে আনে যে কেতিয়া দেউতাই মই সোধাক কৈও মানে তেনেকে খাব পাৰো আৰু এনে হে জোলত জোলটোতো ভালে পায় এ নে কিন্তু মই এনেকে ফ্ৰাই কৰি পেলাই সেইটো ভাতৰ লগত নহ'লে তুমি এনেও খাই ভাল লাগে।
অ পনিৰটো তেনেকে ফ্ৰাই কৰি দি খাইয়ো ভাল লাগে।
তো হেৰি তেনেকে এনেও খাই থাকো ধৱাব হেৰি কৰি পেলাই। এছা মায়া কম কানে একে জানে যে ভাল পাওঁ বুলি। সেইকাণে মে ফ্ৰাই কৰি থাকিয়ে মানে আগতে পঢ়ি থাকিলে মানে ডুপিচ দি আহে আৰু এনেকে ওচৰত।
অ।
অ তেনেকে সেই তেনেক কেও মানে খোৱা হয় আৰু পনিৰতটো খাব লাগে প্ৰটিনো থাক
পনিৰটো ভালো খাবো মানে কি খালে ভাল আৰু।
অ মানে ভাল আৰু চব বস্তুৰে প্ৰত্যেকে এটা এটা ভিত ভিটামিন থাকে ন আমাৰ শৰীৰত কাৰণে সি তাৰপৰি সেই, সেয়াই আৰু
আৰু পনিৰতকে আজিকালি এটা টফু ওলাই কি ওলাইছে নহয়।
অ সেইটো বাৰু মই শুনিছোহে। খোৱাতটো কিন্তু মই মানে আজি, আজি আজিলৈকে তাকে মানে কি আমাৰ ঘৰত আনে অনা নাই। সটো মানে উ শুনি শুনিছো মই কিন্তু মাছৰুমটোও খাই ভাল পাওঁ দেই। তুমি ভাল পোৱা নে?
মই মাছৰুম খাব নোৱাৰো এলাৰ্জি হয়।
অ তোমাৰ চাগে এল আজি হয় ন কিন্তু মই মানে বিৰাট ভাল পাওঁ খাই। এেলাই মাছ্ৰম। টো মানে আজিকালি। মানে পেকেটৰ যিটো টেমাৰ মাছ। খোমতো সেইটো মানে পুৰা মই ম খাই ভাল পাওঁ মানে আৰু তোমাৰ মেহনতো আছে পুৰা মাংস নিচিনা। ভালেই বনাব লাগে মাংসত ধৰা। অ তোমাৰ ধৰা মাংস। তুমি যিখিনি পিয়াজ আদা নহৰু এই মছলা। মচলা দিয়া ইয়াতো খালি তুমি সেই সিমান খিনি পৰিমানৰে দিব লাগিব জিৰা হেৰি কৰি লে কিন্তু মানে বনোৱাৰ লগত কথাও কিন্তু মই খাই বহুত ভাল পাওঁ মাছৰুমটো।
মই মানে এলাৰ্জিৰ কাৰণে নোৱাৰো খাবকে খজুৱাই পেলাই। খনে গায়ে গোটেই এলাৰ্জি হৈ যায় ফুলি যায় খজুৱাই থাকে বিচাৰে দকাৰ নিচিনা।
বহুতৰে মাতন খালেও সেই
অ আকৌ কিছুমানৰ মটন খালে হেৰিও এইটো কি বুলি কয় পেট বিষ হয়
হয় হয় এইটো বহুতৰ আকৌ কিছুমানৰ এতিয়া মোৰ বৰ্তাৰ ছোৱালীজনীয়ে তাইজনী মটন খায় তাৰ মানে গোটেই গাত। মানে গুটি গুটি গুটি গুটি উঠি যায় মানে আৰু খজুৱাই মানে সেইটো কাৰণে তাই মানে ভয় কৰে আৰু সে কৰিব অ তাত। পাশে বহুতো আৰু কিছুমানক নামানে
চব বস্তু এ তেজৰ লগত কথা
অ সেইটোৱে আৰু মোৰ যেনিবা এতিয়া কিন্তু কেতিয়াবা ধৰা বেঙেনাটো বেঙেনাই মানে
বেঙেনা মোৰ এনেই খালে একো নহয় কিন্তু কেতিয়াবা। এই গুটি খিনি সেইটো খালে খালে খজুৱাই
মোৰো ডিঙিটো খজুৱাই কিন্তু মই মানে বেঙেনা ভাল পাওঁ তোমাৰ বেছ। নৰ লগতে দি পেলাই বনলে ভাল পাও নাইবা তোমাৰ এনেই ফ্ৰাই সে আৰু বেঙেনা ফ্ৰাইটো তোমাৰ লুচিৰ লগত খাই মই বহুত ভাল পাওঁ
অ লুচিৰ লগত খাই ভাল লাগে
এ মই লুচিৰ লগত খাই ভাল পাও ন সেই কৰি পেলাই অ কি কৰি আছিলে এতিয়া
এয়া এনে বহি আছো
অ অ ময়ো এনে আছো বাকী ভাত পানী খালা অ অ আমাৰো এই এনেকৈ বনাব আৰু খাম লাহেকৈ হ বাকী ঘৰতে আছা
ঘৰতে আছো ক'লৈকো যাবও নোৱাৰি
আহ যি গৰম আহ আহ আজি তাকে
ডাৱৰীয়া হ'লেও
অ', ডাৱৰীয়া অ-অ, ডাৱৰীয়া হলেও পাৰি বা অকণ-অকণ বতাহ মাৰি থাকিলেও পাৰি অথনি আমাৰ পিনে পিনে অলপ-অলপ বতাহ মাৰি আছিল। আজি মানে পুৰা হেৰি আৰু।
আজি ৰ'দ দিছে আকৌ দুদিন মানলৈ চাগে বো
অ', নান নে এ বৰষুণ দিলত তোমালোকে নেৰা নেপেৰা অঁ, নেৰা নেপেৰা মই মানে হেৰি তোমাৰ ধৰা দুপৰীয়া সময়খিনিত বা আবেলি সময়খিনি, আবেলি সময় খিনি মানে কি আমাৰ ধৰা কেম্পাছতে মানে বৰমাহতো থাকে যে, আমি মানে বেল মানে আমাৰ চোতালত খনত মানে গোটেই খিনি বহো মানে সটো মানে বহুত ভাল লাগে কথা পাতো আৰু হেৰি কৰো ভাল লাগে মানে সেইটোত। অঁ, তাৰপিছত আৰু মান আবেলি সময় মান আম তেনেকেই থাকো ওচৰ নাই বা ওচৰৰ বৰমাও কেতিয়াবা আহে। উ', ইটো-সিটো মানে পৰিয়াল মানে কথা পাতো চকি উলিয়াই কি বৰ দিলে মানে সেই আদদাটো মিছ কৰা হয় নাই। হয় মানে হে কৰি পেলাই
আকৌ বাৰানডাত বহিও থাকি। সেই কৰিব নোৱাৰি চব মানুহ
অ-অ নাই সেই বাৰানদাত নাই, আমাৰ চোতাল আছে আমাৰ কেম্পাছতে বনো আছে। বনখিনিত বহিব নোৱাৰি কিয় মানে বহুতো মস আহে জুক-চুকো থাকিব পাৰে। সেইকাৰণে পকা খিনি যে মানে সেই কৰো বহি পেলাই আমি কথা, পা টা হয় আৰু ভাল লাগে। তেনেকে পৰিয়ালৰ মা সেইটো মানে অ', অ', আজি কালিতো কাৰো ইমান
আৰু মানুহ লগ পালে ইটো-সিটো কথা জানিবও পাৰি পাতিবও পাৰি ওলাই থাকে কথা এটাৰ পিছত এটা।
কি তুমি কিবা পঢ়া শুনা কৰি আছানে? প্ৰিপেৰেচন কৰি আছানে?
প্ৰিপৰেশন কৰি আছো বাৰু
অ কিহৰ কৰি আছা আহ তুমি এনে নে নেট দিছানে
নেট আগতে দিছিলো দুবাৰ এই অলপ অলপত ৰখি
এ সেইটোৱে ৰখি যাই মই তেনেকে নিট মানে ট্ৰাই কৰা নাই কিন্তু কিতাপখন মানে আনি থো থোৱা আছে সেই থোৱাই আছে আৰু তেনেকে মাজতে দুদিনমান এনেই চালোঁ আৰু কিন্তু মানে নাই এ পঢ়িব টাইমে নিমিলে আৰু নেটৰ পৰিসৰটোও বহু হুত দেখোন ডাঙৰ ন
আৰু মানে কি হয় ক'ৰ পৰা কি প্ৰশ্ন দি দিয়ে ঠিক নাই আৰু ফাৰ্ষ্ট পেপাৰখন আমাৰ লগত নিমিলেও আমাৰ
উম্ বেলেগ হৈ যায়গে অ সেইকাৰণে মানে মই আনো আ নো বুলি ভাবো আৰু মানে সেইবিলাক চাই মানে বহুত নিমিলে মানে বস্তুবিলাক হেৰি কৰি পেলাই সেইকাৰণে মানে পিছুৱাই থোৱাতে আছে মা হঁতে মানে কৈ আছে যে এবাৰ দি চাছো ন দিছা দিচ চালেহে গম পাবি মই মানে মানে দুবাৰেতো হয় ন বস্তু এ তোমাৰ জুনত এবাৰ ডিচম্বৰত ত মই মানে জুনত ভাবো ডিচেম্বৰত দিওঁ ডিচেম্ব ডিচেম্বত ভাবো জুনত দিওঁ তেনেকে তেনেকে মানে মোৰ দিয়াই হোৱা নাই আৰু চাওঁ তেনেকে কিন্তু এইবাৰ মানে কি আৰু বি এ টো সেইকাৰণে দি দিছিলো বি এডৰ মানে এন্ট্ৰেন্ঞ্চ বোৰ ইমান
উম আৰু বি এড বোৰত বেছিকে অ টিচাৰ বোৰেই পায় বেছিকে
আৰু মানে মাৰ্কচবোৰো মানে মই কম পাওঁ মানে হেৰি কৰি পেলাই তো সেইটো কাৰণে মানে দিয়া নাছিলোঁ এইবাৰ মায়ে কৈছে দি চা একো নহয় ম‌ই কৈছো নাই দিলেও মই দেখোন নাপাওঁ আৰু মানে মেইন কথা কি আমি অংকটো মানে মই মানে অংকত বহুত বেয়া আৰু মানে তোমাৰ মেথছ শি টোৰ কাৰণে মানে কি হয় মই ক্লাছ টেন পাছ কৰা পিছৰ পৰা তোমাৰ মানে মই অ অংক অংকৰ লগত মানে মোৰ তেনেকুৱা কোনো হেৰিয়ে নাই মানে এতিয়া ধৰা সাত আঠ বছৰ মানে অ সাত আঠ বছৰ মানে এটা গেপ পৰি গ'ল। তেতিয়া মানে অংক মানে মই যদি পঢ়ো কৰো বুলি ভাবো মই মানে প্ৰথমৰ পৰাই ষ্টাৰ্ট দিব লাগিব।
মোৰো তেনেকুৱা আৰু প্ৰথমৰ পৰা ষ্টাৰ্ট দিলেও কিবা মানে বুজি নো
নহয় এতিয়া ধৰা মই তোমাৰ অ অসমৰ পৰা ধৰা তোমাৰ মই ষ্টাত দিলো এয়া প্ৰথমৰ প্ৰথমৰ পৰা ষ্টাৰট দিলে ধৰা, বস্তুতো মই এতিয়া কি হ'ব বাকী বস্তু বিলাকত মই সময় মিলাব নোৱাৰিম।
অ সেইটো হয় বাৰু। আকৌ প্ৰথমৰ পৰা অংক খিনি কৰি আহি
অ প্ৰথমৰ পৰা অংক অ প্ৰথমৰ পৰা কৰি চালে নহ'ব বাকী বাকী চাবজেক্ট বিলাকো তোমাৰ মানে অলপ হেৰি কৰিব লাগিব
উম
গতিকে সেইয়াই আৰু আকৌ তোমাৰতো বেলেগ বাকী টো সাধাৰণ জ্ঞানৰ জেনেৰেল নলেজ সুত্ৰটো পৰিসৰটো
উ
তোমাৰ ইণ্ডিয়ান হিষ্ট্ৰী কোৱা ইণ্ডিয়ান হিষ্ট্ৰ্ৰী তো তোমাৰ যদি তুমি পঢ়ো বুলি ভাবা এমাহৰ ওপৰ লাগিছে। যাব মানে বহুত আছে তুমি পুৰা খুটি নাতি কৰি পঢ়ো বুলি আৰু মই মানে ইণ্ডিয়ান হিষ্ট্ৰ্ৰীটো বহুত টান পাওঁ। বহুত টান পাওঁ। ইণ্ডিয়ান হিষ্ট্ৰিটো মানে পলিট তোমাৰ আমাৰ আ তোমাৰ আ আৰ্তিকুলে আৰ্তিকুলে আছে তোমাৰ চাৰিশ কিমান ফৰ টোৱেনটি নে টোটেল ফ'ৰ থাৰতি তা গোটেইবোৰ আৰ্টিকুল মনত ৰাখা নহয় এতিয়া বি এড বিলাকত চাইছো তোমাৰ নিৰ্দিষ্ট এটা আটিকুল দি যে ৱান থাৰ্টি ফাইভ অণু কি আছে আমিতো ইমান নাজানো ধৰা। আমি যিবিলাক ধৰা মেইন মেইন। এতিয়া শিক্ষাটো ধৰা নেকি। সেইবিলাক আমি জানো যিটো চব। মানে বস্তু টি ন আৰু সম্ভৱ নহয় দিয়াচোন গোটেই বিলাক উ হেৰিটো অ তাৰ পাছ সেয়াই আৰু গতিকে মানে কি আৰু আৰু আজিকালি দিনক দিনে বহুত। তাফ
উম কম্পিটিশন বোৰ বাঢ়ি, বাঢ়ি আহিছে আৰু মানুহও বহুত ওলাইছে ন পোৱালী বোৰ চবেই চবফালে চাই অ।
সেইটো কাৰণে মানে অলপ তাই ম হৈ গৈছে, এতিয়া আগৰ দিনত চিন্তা নাছিল আগৰ দিনত কম্পিটিটৰো নাছিলে আৰু ক কম্পিটিচন টো ইমান নাছিলে মানে, ত আজি কালি মানে অ এতিয়া আজিকালি বস্তুটো মানে বস্তুটো তোমাৰ মানে গৰমেণ্ট জবৰ কথাও নকয়। প্ৰাইভেটতো তোমাৰ ধৰা তোমাৰ ধৰা চিট চিট আছে। কেনডিডেট আহে তোমাৰ ত্ৰিশৰ ওপৰত আৰু সেই সেইবোৰ মানে বস্তুবিলাক হৈ গৈছে আৰু দিনক দিনে টাফ হৈ পেলাই গৈ আছে আৰু উম বাকী ঠিকে আছে দিয়া ন অ অ হ'ব।